ভালনে তোমাৰ?
অ', ভাল ভাল ভাল, মোৰ মাতটো আহিছেনে?
অ', অকনমান দূৰৰ পৰা আহিছে তাৰমানে।
অ', এতিয়া এতিয়া?
অ', এতিয়া ঠিক আছে।
আচ্ছা আচ্ছা ঠিকে আছে।
খোৱা লোৱা হ'ল তোমাৰ?
অ', ভালে ভালে।
ন খোৱা লোৱা হৈ গ'ল নে বোলো তোমাৰ?
অ', অ', হয় খোৱা খোৱা হৈ গ'ল তোমাৰ।
অ', মোৰো হৈ গ'ল।
অ', আজি এনে ক্ৰিকেটৰ বিষয়ে অলপ কথা পাতো।
অ', ঠিক আছে, তোমাৰ মাততো অকনমান দূৰৰ পৰা আহি আছে এতিয়া আকৌ।
এক চেকেণ্ড হা আহ। হেল্লৌ' অ' এতিয়া ঠিকে আহিছেনে?
নাই অহা।
ঠিকে আহিছে ন এতিয়া?
অ', এতিয়া আহিছে।
আচ্ছা আচ্ছা দিয়া, আ মই সুধিছোঁ যে তোমাৰ ক্ৰিকেট চাই কেনেকুৱা লাগে?
ক্ৰিকেট চাইটো মই বহুত ভাল পাওঁ।
ভাল পোৱা আ তোমাৰ ফেভৰেট মানে তুমি টেষ্ট চাই বেছি ভাল পোৱা নে অডিয়াই টি টুৱেটি কোনটো বেছি চাই ভাল পোৱা?
মই টেষ্টে চাওঁ বেছিকৈ।
টেষ্ট বেছিকৈ চোৱা ন। তেনেহ'লে তোমাৰ আ টেষ্টৰ ভিতৰত তোমাৰ আ ক্ৰিকেটাৰ হিচাপে কোনজন বেছি ভাল লাগে?
মানে একদম প্ৰথম জন হ'ব ক'বলৈ গ'লে বিৰাট কোহলিৰ কাৰণে চোৱা হৈছো যিহেতু ক্ৰিকেট। টেষ্ট মেটছবোৰ ত' বিৰাট কোহলি।
আচ্ছা আচ্ছা ভালে ভালে। আ মই টেষ্ট ক্ৰিকেট ভাল পাওঁ কিন্তু আৰু আ প্লেয়াৰবোৰৰ ধৈৰ্য্য স্কি ধৈৰ্য্য থাকে সেইটো চাইয়ো ভাল লাগে তেওঁলোকৰ ধৈৰ্য্য পৰীক্ষাটো হয়।
অ', ধৈয্য পৰীক্ষাই মেইন হয় ন টেষ্টতো তোমাৰ পাঁচ দিনৰ বাবে যোনটো কৰ্ম মানে কৰিব লাগে সিহঁতে কষ্ট কৰিব লাগে শৰৰিক শাৰীৰিক মানসিক দুইটা চাইডৰ পৰা সেইটো ভাল লাগে চাই পেলাই। সেইটোয়ে আচল মানে ক্ৰিকেটৰ আচল হেৰিটোৰ ৰূপটো তাতে ওলাই পৰে। কিমান কোন মানে কিমান পাৰে কিমান নোৱাৰে সেইটো ওলাই পৰে তাত।
হয় বাৰু! সেইটো সেইটো সঁচা কথা। পিছে অ'ডি আইয়ো চাই ভালে লাগে অ'ডি আইত যেতিয়া আমাৰ ৱৰ্ল্ড কাপ হৈছিলে। আগৰ বছৰ সেইটো চাই ভাল লাগিছিলে।
অ' ভাল লাগে ভাল লাগে অডি আইটো বহুত বঢ়িয়া লাগে এইদিনতে যিহেতু শেষ হৈ যায়।
সেইটোৱে সেইটোৱে অলপ মানে সেইটো লাগে ইণ্টাৰেষ্টিংটো লাগে। আৰু মানে ভাল এটা স্কৰ কৰিবলৈ বা প্লেয়াৰ কেইজনে অলপ টাইমতটো পায় যে। তেওঁলোকে মানে নিজে ইণ্ডিভিজুৱেলিও ভাল এটা খেলিব পাৰে আৰু। মানে টিমক এটা ভাল স্ক'ৰলৈকে লৈ যাব পাৰে, এতিয়া সেইটো চাই পেলেও মানে বৰো নালাগে আৰু মানে বহুত ছুটিও নহয় খেল কেইখন ভালে লাগে।
হয়, এইটো এইটো চাই পেলাই একদম ভাল লাগে মানে আৰু তেজ চাবলে চবৰে সময়ো নাথাকে। দিয়াচোন বহুত দৈনন্দিন জীৱনত ব্যস্ত থাকে চবেই ত' পাঁচ দিন বহি পেলাই চাবলে সেইটো চবৰে ধৈৰ্যও নাথাকে।
উম, হম একদম একদম সঁচা কথা। আ' আৰু যেতিয়া এই ৱৰ্ল্ড কাপ সেইবোৰ হৈছে মানে হৈছিলে তুমি চোৱানে নে তোমাৰ মানে হেৰি কি কয় ৱৰ্ল্ডকাপ অডিয় ৱৰ্ল্ডকাপ চাই বেছি ভাল লাগে নে তোমাৰ এনেকুৱা টি টুৱেন্টি ৱৰ্ল্ড কাপে চাই বেছি ভাল লাগে?
অ' মোৰ অডিয়াই ৱৰ্ল্ড কাপে ভাল লাগে টি টুৱেণ্টিত কৈ। ভাল লাগে নলগা নহয় কিন্তু অডিয় ৱৰ্ল্ড কাপটো বেছি ভাল লাগে চাই অকণমান।
অঁ হয় হয়, আৰু আৰু যোনটো আমাৰ হেৰি ইণ্ডিয়াত যোনটো আই পি এল হয় আই পি এল পাতে। তোমাৰ আই পি এল চোৱা নে তুমি?
অ' আই পি এল চাইছিলো আগলৈকে এতিয়া সময়ৰ নাটনিৰ বাবে ইমান চোৱা নহয়গে আৰু। তুমি চোৱা নে পিছে?
অঁ মই চাও, আই পি এল মানে চাইতো ভাল লাগে মই এনে ক'বলে গ'লে আই পি এল টোত মানে মই ফ'ল' কৰা হয়। কাৰণ মানে মোৰ প্ৰায় বেছিভাগ বন্ধু-বান্ধৱীবোৰেও চাই খেলকেইখন, আৰু চবৰে মানে টীম ফেভৰেট টীম থাকে তেনেকে এ ময়ো আহ চেন্নাই, চেন্নাই টিমটো ভাল লাগে। তেনেকে আৰু ধোনী ধনী এতিয়াতো বাৰু নে খেলে কিন্তু যেতিয়ালৈকে খেলি আছিল মোৰ ধনীও বহুত ভাল লাগিছিল মানে। ওৱান অফ দা বেষ্ট প্লেয়াৰ মানে মোক লাগে চবত
অ' হয় মোৰো মোৰো বহুত প্ৰিয় আছিলে ধনী কিন্তু, তেওঁ নেখেলাই হ'ল যিহেতু।
অ' সেইটো হ'ল এতিয়াতো ৰিটাই হ'ল তোমাৰ হেৰি কেনেকুৱা লাগে পিছে আমাৰ আমাৰ মানে হেৰি কি কয়, ৰোহিত শৰ্মা বা বিৰাট কোহলি এ বিৰাট তুমি কৈছিলা বাৰু তোমাক ভাল লাগে, বাকী আৰু বাকী কি প্লেয়াৰ যোনটো তোমাক মানে ভাল লাগে ইণ্ডিয়াৰ ভিতৰত?
আমাৰ আহ কবই ভগৱানকতো কবই লাগিব শচীন তেণ্ডুল লোকাৰ আছে, তাৰপাছত ধনী আছে। ধনী সৰুতে ধোনীকে পাইছো ধনীক চাইছো। বিৰাট কোহলি আছে আমাৰ ৰোহিত শৰ্মা আছে, আৰু এতিয়াতো নতুন একদম পোন্ধৰ বছৰৰ যোনজন শিশু বুলিয়েই ক'ব লাগিব শিশু বৈভৱ সুৰীয়াবঞ্চি।
একদম একদম অ' ই বহুত ধুনীয়া খেলিছে অ।
অ' বহুত ধুনীয়াকে খেলিছে।
অ' এবাৰ আই পি এল যেতিয়া হৈছিলে, তেতিয়া সি মানে চুৰীয়াবঞ্চি খেল মানে সি আহিলে চব মানে চাবলৈ বহি যাওঁ যাতে কাৰণ গম পাওঁ যে সি বহুত মানে কিবা এনেকুৱা এটা স্কৰ কৰি দিব বা, এনেকুৱা সি মানে ইমানে ভাল খেলে যে, হেৰি কৰিব না মানে আমি হাড্ৰেট পাৰ্চেট মান অলপ চিয়'তে বহি যাওঁ যে, সি মানে বহুত ভাল স্কৰ এটাত লৈ যাব ৰাজিছ খানক সেইকাৰণে তাৰ কাৰণে এবাৰ ৰাজস্থান টীমটো মানে বহুত আগলৈকে গ'লে, এনে আগলৈকে মানে ৰাজস্থান টীমটো মই ইমানো মানে ভাল পোৱা নাছিলোঁ। মানে এবাৰ সিহঁতি বহুত ভাল খেলিলে তাৰ মই লাগিছিল যে, তেওঁলোকে গৈ পেলাই জিকিব বুলি কিন্তু, মানে লাষ্টত হেৰি বেলেগ জিকিলে, কিন্তু যিয়ে হওঁক তেওঁলোকে বহুত ভাল খেলিছিল।
অ বহুত ভাল খেলিছে, তেনেকে মানে তাৰ কাৰণেই টিমটো আগুৱাই গৈছে আৰু ৰাজস্থানৰ, নহলেতো ইমান আগতেই ওলাই যায় ন। ইয়ে স্ক'ৰ কৰিছে মেক্সিমাম বোৰ। অধিকৰটো অধিকৰ স্কৰ্চ তেওঁৱেই কৰিছে।
একদম একদম, তেওঁ বহুত, বহুত স্ক'ৰ কৰিলে। তেওঁ পিছত অৰেঞ্জ কেপো পাইছিল নেকি মোৰ মতে। এতিয়া চিয়' অ' হয় হয়। আৰু তোমাৰ মানে ইণ্ডিয়ান প্লেছখিনি যদি এৰি দিওঁ, তোমাৰ বাকী ফৰেনৰ কোনবোৰ প্লেয়াছ বেছি ভাল লাগে তোমাৰ মানে?
অ' এতিয়াতো ভাল লাগে তোমাৰ স্মিতও ভাল লাগে। তাৰপিছত জৰোডক ভাল লাগে, জৰোডক ভাল লাগে। তাৰপিছত জফ্ৰঝাৰ আছে, তেনেকে আছ আছে আৰু কোনোবা ব্ৰুকক ভাল লাগে, হেৰি ব্ৰুকচক ভাল লাগে তাৰপিছত শেষৰ বোৰ কব গলে আইডেম বিল ফিজুল যোনটো আগৰ অষ্ট্ৰেলিয়ান টিম আছিলে, একদম চেইন ৱাৰণ এড, গিল ফ্ৰিছ এওঁলোকক ভাল লাগে।
অ' গিল ক্ৰষ্ট ত। অ বহুত ভাল খেলিছিলে ছেইন ৱাৰ হেতি
চেইন ওৱান তাকে, চেন ওৱান টো ঢুকাই থাকিলে বাৰু এতিয়া।
অ'। আৰু, আহ আৰু যদি ক'বলৈ যাওঁ তোমাৰ,
তুমি অসমৰ ক্ৰিকেটটো ফলৌ কৰিছানে কেতিয়াবা?
অসমৰ বাৰু মই তেনেকে ফলৌ' কৰা নাই, কিন্তু গম পাইছোঁ ৰিচেণ্টলি আমাৰ কিবা এটা মানে ষ্টেট ৱাইজ এটা ক্ৰিকেটৰ হেৰি পাতিছে মানে টুৰ্ণামেণ্ট এখন পাতিছে।
অ
এইয়া
আচলতে মইও ক্ৰিকেট খেলাই হয় ময়ো খেলিছিলো ক্ৰিকেট।
আচ্ছা তুমিও ক্ৰিকেট খেলা হয় নি।
অ', মই ক্ৰিকেট খেলাই হয় খেলিছিলো ক্ৰিকেট এতিয়া মানে বিভিন্ন পঢ়া পাতিৰ কাৰণে বাদ দিবলগীয়া হল কিন্তু মই খেলিছিলো ক্ৰিকেট ত তেনেকেই মানে আগৰ পৰাই ইণ্টাৰেষ্ট আহিছে যিহেতু খেলিও ভাল লাগে আৰু তেনেকে মই জিন্তিমনি আমাৰ জিন্তিমণি কলিতা আই পি এল যে খেলে এতিয়া তাইৰ লগতে একেলগে প্ৰেক্টিচ কৰা হয়। তাৰ পিছত জিয়ান পৰক আকো লগ পাইছো তেনেকে আমি প্ৰেক্টিচ চেচনত আমি একেলগে প্ৰেকটিচ কৰি পাইছো।
অ', ভাল দেখোন একদম বঢ়িয়া। তুমি মানে তোমাৰে বহু ভাল খিছিলে সেইণে তুমি ইমানেই ভাল প্লেয়াৰ লগত
মানে কি হয় তোমাৰ যেতিয়া এটা খেলিবলৈ যায় আৰু মহিলা ক্ৰিকেটত যিহেতু মানে তোমাৰ বহুত পিছ পৰা আছিল তো আগতে ত তেনেকে খেলিলে মহিলা ক্ৰিকেট অকনমান খেলিলে বহুত আগুৱাই যাবলৈ পাৰি ত তেনেকে মই সুযোগ পাইছিলো সুযোগ পাই পেলাই খেলিছিলো আৰু।
উম, সেইটোৱে, মানে ইণ্টাৰেষ্টটো থাকিলে ভাল, এতিয়া বহুতৰতো এনেকুৱাই হয়, এতিয়া সৰুতেতো মানে চবেই ইণ্টাৰেষ্ট ল, এটা সময়ত কিন্তু আহি পেলাই বেলেগ দায়িত্ব আহি যায় সেইকাৰণে অলপ মানে সেইটো খেলটো অলপ এৰি দিব লগা হয় কিন্তু সেয়াই এতিয়া কি, যোন আমাৰ মোৰো বহুত এতিয়া চিনাকি কি আছে যোনবোৰে মানে মানে এটা সময়ত বহুত ভাল ক্ৰিকেট খেলিছিলে, ষ্টেটতো খেলছিলে ষ্টেটৰ কাৰনে। কিন্তু এতিয়া মানে সিহঁতৰ বেলেগ ঘৰৰ দায়িত্বৰ কাৰণে মানে হেৰি চাব লাগে চাকৰি তাকৰিৰ কাৰণে, কিবা পঢ়া অলপ
সেইটোৱে মোৰো সেইটোৰ কাৰণে এৰি দিবলগীয়া হ'ল আৰু দায়িত্ববোৰৰ কাৰণে।
অ', সেইটো সেইটো হয়, সেইটো কাৰণে অলপ থাকি যায়, এনেইতো নহ'লে মানে খেল খেল থকাটোৱ বিচাৰোঁ মানে যোনবোৰ ইণ্টাৰেষ্ট থাকে সিহঁতি খেল থাকিব লাগে পিছতকে মানে ভাল এটা হেৰি, তাতো কেৰিয়াৰ বনাব পাৰি, বহুত মানুহে মানে সেইটো সেই কনচিডাৰ নকৰে স্পৰ্টছৰ সেইটো কিন্তু স্পৰ্টছৰ সেইটোতো বহুত কেৰিয়াৰ ভাল বনাব পাৰি যদি তাত ভালকৈ উঠি যাব পাৰে।
হয় হয়, এইটো এইটো বহুত আগুৱাই যাব পাৰি, বহুত স্কপ আছে এইটোত আৰু মানে ক্ৰিকেটৰ আমি বহুতো কথা গমেই নাপাওঁ যেনেক ইমান ওলাই মানে ৰে'লৱে য'ত চাকৰি ক্ৰিকেটৰ মানে খে ক্ৰিকেট বুলি নহয় খেলাৰ থ্ৰোৰে আৰু বহুত যাব পাৰি। ত' আমিতো সেইবোৰ কথা গমেই নাপাওঁ, যেতিয়া মই খেলি আছিলোঁ তেনেকে গম পাইছিলোঁ আৰু।
অ', হয় হয়। সেইটো স্পৰ্টছৰ কিবা চাৰ্টিফিকেট কিবা কিবি হেই থাকিলে বহুত লাভটো হয়। পইছাতকে তোমাৰ। অ', সেইটো হয় বাৰু। আ, আ, আৰু হেৰিও আছে মানে আ, স্পৰ্টছ বুলিয়ে নহয় যদি মই শুনিছোঁ এই ডিফেন্স ডিফেন্স চিফেন্স লাইনৰো যদি মানে আমি সৰু থাকোঁতে আমি যেতিয়া এন চি চিত আছিলোঁ তাৰ এন চি চিত যোন বোৰৰে মানে স্পৰ্টৰ হেৰি আছিলে, ভাল ভাল যোনবোৰ ষ্টেট লেভেলত স্পৰ্টছ খেলিছে, যিকোনো স্পৰ্টছ ক্ৰিকেট হওক বা বেডমিণ্টন, টেবুল টেনিছ যি খেলে হওক ত' তেওঁলোকে যোনবোৰ মানে অলপ ভাল কেম্পে চেম্পে গৈছিল তেওঁলোকে এত, তেওঁলোকক মানে এন চি চি এ, কিছুমান হাই লেভেলৰ যোনবোৰ কেম্প থাকে এনেকুৱা যোনবোৰ মানে ৰিপাব্লিক ডে, সেইবোৰ কেম্প হয় সেইবোৰত সেইটো লাহে, সিহঁতক প্ৰেফাৰেঞ্চটো অলপ দিয়ে কাৰণ সেইটো অলপ এক্সট্ৰা কাৰিকুলাৰ হিাচাপে হেহঁতক প্ৰেফাৰেঞ্চটো দিয়া হয় যদি স্পৰ্টছত হেহঁতৰ সেইটো থাকে আৰু সেইটো বুলিয়েই নহয় বাহিৰত পিছতকে যদি চাকৰি তাকৰি কিছুমান ফিল্ডতো স্পৰ্টছ ৰিলেটেড যদি হেৰি থাকে মানে এইটো তোমাৰ এক্সপিৰিয়েঞ্চ আছে অলপ তেতিয়া তাতো অলপ চাকৰি পোৱাত সহজ হয়।
অ', খেলৰ থ্ৰুদি চাকৰি পায় বাৰু, সেইটো নোপোৱা নহয়, আমাৰ চিনিয়ৰ এজনে পাইছিলে মোৰ পঢ়ি থকা মোতকে ডাঙৰ তেওঁ পাইছিলে আৰু দিল্লী ইউনিভাৰ্চিটি তেতিয়াই পাইছিলে। চেছ খেলি পেলাই পাইছিলে।
অ' হয় হয়, অ' তাত এটা স্পৰ্টছৰ এটা মানে বেলেগ ক'টা এটাও থাকে সেইটোতো মানে এক্সট্ৰা হেৰি এটা পাই আমাৰো ফিল্ডত এতিয়া এতিয়াৰ কথা ইমান নাজানো কিন্তু যেতিয়া আ, টুৱেলভ যেতিয়া আমি পাছ হৈছিলোঁ, ক্লাছ টুৱেলভৰ পিছত আমি যেতিয়া এপ্লাই কৰিছিলোঁ সেইবোৰলে বেলেগ বেলেগ এ, বিশ্ববিদ্যালয়লৈকে তেতিয়া কিছুমান কলেজত মানে এইটো চাই যে তোমাৰ স্পৰ্টৰ এক্সট্ৰা কাৰাৰিকুলাৰ সেইবোৰ যদি তোমাৰ থাকে এক্সট্ৰা কিবা কিবি তে সেইটোত তোমাৰ প্ৰেফাৰেঞ্চটো দিয়া হয় কাৰণ চবেই নৰ্মেল যদি তুমি চোৱা চবেইতো পঢ়া শুনাটো এনেও টুৱেলভলৈকে চবেই কৰেই তাৰপিছত যোনে এক্সট্ৰা কিবাকিবি কৰে তেহঁতক অলপ বেছি প্ৰেফাৰেঞ্চটো দিয়া হয়।
অ', পাইছিলোঁ তেনেকে মানে অম-আমাৰ টাইমতো আছিলে মানে। এতিয়াও আছে সেইটোতো থাকিবই বাৰু তেনেকে স্পৰ্টচ ডিফেন্স বা জবৰ ক্ষেত্ৰতো বিভিন্ন চাকৰিৰ ক্ষেত্ৰতো কেতিয়াবা কেতিয়াবা এনেকে হয় যদি তোমাৰ মানে কিবা আছে এনেকে খেলা বাহিৰত। ত সেইটোত অকণমান বেছিকে তুমি সেইটোৰ কাৰণে চান্স পোৱা এনেকুৱা হৈ যায়।
উম, উম, সেইটো হয়, সেইটো হয় অ'। দিয়া অ', আজি তেনেহ'লে দিয়া আৰু হেৰি কথা পাতি ভাল লাগিলে। ক্ৰিকেটৰ বিষয়ে, স্পৰ্টছৰ বিষয়ে। দিয়া, দিয়া, থৈছোঁ দিয়া অ', দিয়া একদম ধন্যবাদ ঠিক আছে।